হেল্ল অহ শুনা পাইছা
অ পাইছে পাইছে মই এনেই আছো তুমি
মই এনে ওপৰৰ ফালে আমাৰ ঘৰৰ চাটৰ ওপৰত আছো বৰ্তমান এনে ফোন কৰিলো আৰু কি কৰি আছ খবৰ ল'বলে
অ অ অহ ভালেই দিয়া তোমাৰ
অহ মোৰো ভাল ময়ো চলি আছো পিছে চাহ ভাত চাত খালা
অ খালো দিয়া তুমি খালা
অহ মই খালো পিছে আজি ভাত কিহেদি খালা
দালি দি খাইছো আৰু চব্জি আৰু তুমি অহ মোৰ এইটো কি কম মগু দালি
অহ মুগুৰ দালি বনাইছে তুমি বনাইছা না মা মই তো আজি মই অলপমান ওলাই গৈছিলো বজাৰ পিনে তোমাৰ ধৰি লোৱা দেৰটা মান দেৰটা মান নহয় কি কয় তোমাৰ এঘাৰটা চাৰে এঘাৰটা মানত গৈছিলো ত' তাতে অলপমান তাতে অলপমান মাছ চাছ পালোঁ মাছ লৈলোঁ মা মোৰ কাৰণে অলপ মাংস লৈলোঁ ব্ৰইলাৰ আৰু অলপ শাক পাচলি লৈ আহিছো এনে শাক পাচলি অলপ বজাৰ চজাৰ কৰিছো আৰু
অহ অহ থিকে
তুমি বজাৰ চজাৰ কৰা না নকৰা এনে ঘৰৰ কাৰণে
ঘৰৰ বজাৰ চজাৰ চ চব্জি বজাৰ কৰি পোৱা নাই কিন্তু এনেই আৰু আলু পিঁয়াজ সেইবোৰ আনো আৰু
এনে আনা ক' পৰা আনা তোমালোকৰ এইফালে বজাৰ আছে না এনেই
হে ওচৰ দোকান পৰা আনো গেলামাল দোকান আছে
হয় নেকি
উম
উম মইতো সেনেকা নহয় ৰবা ম গেলামান চেলামানৰপে মা আন ব ই নম ন মোৰ কি তাৰে আলু কেইটি ইমান ভাল নহয় এ বজাৰৰ পৰাই আনিব কৰ মই বজাৰ ওলাই যাওঁত তোমাৰ ধৰি লোৱা এনেকা টাইমতে ওলাই যাওঁ সপ্তাহ ন ধৰি লোৱা স সপ্তাহত দুই দিন যায় বজাৰ কৰি আনো আলু পিয়াজ যি লাগে তোমাৰ টমেট' চমেট যি লাগে বিলাহী
অহ
তুমি বে চব্জি ভিতৰত কি বেছি ভাল পোৱা খাই
মই চব্জি ভিতৰত ভাল পাওঁ উম উ উম। মই খাই ভাল পাওঁ মই খাই ভাল পাওঁ বেগেনা। পানী লাও, ৰঙা লাও আৰু
আহ ত ভোল খাই ভাল পাও তাৰপিছত
এইখিনিয়ে।
অ এইখিনিয়ে ভাল পাওঁ খালি টমেটটো খাই ভাল নালাগে আৰু তোমাৰ।
মোৰতো টমেটো খাই ভাল লাগে তোমাৰ কি কয় তাৰপিছত আলু আলু তাৰপিছত শাক পাচলি শাক পাচলিও ভাল লাগে আৰু। আৰু তোমাৰ হেৰিও ভাল লাগে কি কয় এইটো লাওঁ। পানী লাওঁ পানী লাওঁ আৰু তোমাৰ অ পানী লগত। তোমাৰ মাছেদি বনাই। তোমাৰ সৰু সৰু মাছেদি সৰু সৰু মাছেদি বনাই কেনে পানী লগত। ন এনে নৰ্মেল পানী লাও বনাই কেনে ভাল লাগে। মই ভিতৰত পোৱা ভিতৰত মোৰ খোৱাৰ ভিতৰত যদি হয় মোৰ শাক পাচলি শাক পাচলি ধ ডাঠা শাক, বা হে শাক হওক, আৰু দালি যে লাই শাক অ লাই শাক খাও।
আৰু কিবা মূলা শাকো আছো ন?
উম মূলা শাকো খাও। মই শাকৰ ভিতৰত চব খাওঁ, খালি মোৰ হেৰি শাকটো বেছি ভাল লাগে। অ কেশৰ ৰ খাক তিতা থাকে। যেনেকা এটা আছে এই তোমাৰ ঔষধ বনাবৰ কাৰে এটা শাক ব্যৱহাৰ কৰে, সেইটো ত শাক এটা তিতা হয়। কিন্তু এইটো খালে ভেদৰ এটা পা ভেদালা সেইিলাক পাত হয় শাক নহয়। সেইগিলা পাত সেইগিলা তোমাৰ তোমাৰ চাটনি বনাই।
চাটনি চাটনি মাচো বনাইকি।
অ মাছেও বনাই সেইটোদি মাছেও বনাই। তোমাৰ ইচ্ছা, তুমি যেনেকা টাইপ খাবা পাৰা। বা তুমি সেইটো ফ্ৰাই কৰি বনোৱা। খাব পাৰা। আজিকালিতো বিভিন্ন প্ৰকাৰৰ বস্তু আছে নে খাব লগা। মানুহো ফুলো খাব পাৰে, ফুল চুল বনাইও খায় ফুলৰ পাত লৈ কেনে সি
হয় অ
উম আৰু বিভিন্ন প্ৰকাৰৰ খানা আছে। তোমালোকৰ এনে এনে তোমাৰ মাংস মাং - স তুমি বেছি মাংস খাই বেছি ভাল পোৱা নেকি মাংস মাছ নাই ন নন- ৰ্মেল দালি ভাত দালি ভাত?
মই মাংস খাই ভাল পাওঁ, যদি মাংস নাথাকে মই দালিও খাওঁ। আগত এখন আছে তো। এতিয়া আৰু মানে খোৱা হৈছো আৰু দালি। আগতে মই দালি বহুত বেয়া পাইছিলো খাই।
কোনটো বেছি বেয়া পাইছিলা দালি ভিতৰত।
দালিৰ ভিতৰত মানে চব দালিয়ে বেয়া পাইছিলো। তাৰ পিছত আৰু ঘৰৰ মানুহে গালি পাই থাকে খা খাক সেইকাৰনে খাব লগগীয়া হৈ যে, এতিয়া খাওঁ আৰু দালি চালি। বইল দালি খাও, চম্ভাৰ মৰা দালিও খাওঁ।
অ মোৰ ডাল এ তোমাক যদি য এনি টাইম সদায় যদি তোমাক মাছ মাংস দিয়ে তুমি খাব পাৰিবানে?
সদায় মানে কি দুদিন মান খাব পাৰিম, তাৰপিছত আমনি লাগি যাব ন
আমনি লাগিব। কিন্তু দালিটো দালিতটো এনেকা হলে যোন মাছ মাংস কম মোৰ ত এনেকা হলে মাছ মাংস যি কমে চলে, দালিহে বেছি চলে। দালি তোমাৰ ধৰি লও স তাত পাঁচ দিন মান দালিয়ে চলে। আৰু তোমালোকৰ কিমান চলে? আমাৰ ত ত তাল পাঁচদিন কি ক পাঁচ দিন বা চাৰি দিন দালি চলিব, তাৰ পিছত দুই দুই দিন দুদিনমান মাং চলিব।
উম অ আমাৰ আমাৰো সেনেকে আৰু মাজে মাজে মাংস চলে আৰু বেছি চানডে অনা হয় আমাৰ মাংস।
ৰবিবাৰে আনে।
অ আৰু তোমালোকৰ?
আমাৰতো ৰবিবাৰে আনে। কেতিয়াবা ধৰি লোৱা এতিয়া বৃহস্পতিবাৰে বৃহস্পতিবাৰে আলহী আহিলে আলহী আহিলো সেইটো বেলেগ কৰি, আলহী আহিলে তোমাৰ ধৰি লোৱা আজি আলহী আহিলে আলহী সিহঁতক মাংস আনি খোৱালে। ত কালি থাকিলে কালিও বোলে মা মাছ আনি খোৱালে। পৰহিলে পাঠা আনি খুৱালে। সেনেকা মাং মাছ- মাংস সেনেকা সময়ত থাকে কিন্তু এনে নৰ্মেল ঘৰত খাব কাৰণে মাটি এটা দালিয়ে চল গৈছিল দালি মচুৰ দালি, ৰহ ৰহৰ, ৰহক দালি হওক যিও দালি যেনেকোৱা টাইপৰ দালি সেইগিলা চলে আৰু ভাজি চলে, ভাজিনা আলু ভাজি বেঙে বেঙেনা বেঙেনা ফ্ৰাই বা তোমাৰ কণী ভাজি এইবিলাক কণী খাই এনে ভাল পোৱা ন
নাই নাই মই কণী খাই একদম বেয়া পাওঁ, তুমি ভাল পোৱা নে কি কণী খাই?
কণী খাই মই বেছি ভাল পাওঁ, মই কণী পুহো মই কণী তোমাৰ বইলে দিয়া বা হাফ বইল দিয়া বা তোমাৰ হেৰি দিয়া এনে তুমি এনে হেৰি কৰি ফাৰ
অ এনে দিনে তুমি মানে খোৱা হাক বা চা মানে চব কণী খোৱা হয় ন।
অ।
মই মই কণী তু ক ত অতি ভাজি দিলে খাওঁ ত ততি ধৰা কৰিল।
অ গুৰা কৰি ভাজি দিলে অ তেতিয়া গম নাপায় ন।
অ সেনেকে খাই মোৰ ভাল লাগে কিন্তু বইল কণী খালে মোৰ কিবা মানে বমি বমি লাগে। ঘৰতে খাইছিলো কণী কিন্তু এতিয়া কিবা আপোনাক মোক কিবা কিমান বেয়া ভাৱ ওলায়।
হয় নেকি পিছে জানানে পিছে জানা নে কণীয়ে মানুহে যে কেঁচা কেঁচা কণীও খাই দিয়ে। কেতিয়াবা খাই পাইছিলা এনেকে কেঁচা কেঁচা কেঁচা খাই পোৱা নাছিলা? মই খাই পোৱা নাই এ আমাৰ নাই নাই মোৰ মামাক এদিন দেখা পাইছ আমাৰ ঘৰত মানে মামা আহিছিলে, ত খাব লগা একো নাই খা খাব লগা মায়ে কৈছে কি বনাম মাৰত বেমাৰ চেমাৰ হৈছে। মামায়ে ক'লে এ কণী কণী এটা দিছে, কণী এটা লৈ কেনে এনেই কণীটো ভাঙি কেনে ডাইৰেক কেঁচা খাই দি
কি কৰা ভাল লাগে নে খাই?
নাজানো কেনেকা বা লাগে কিন্তু কণীটো খাই দিছে লগালগ। মই আছো দেত কণী আৰু সেনেকা খাই না কণী সেনেকা খাই বোলে। কেঁচাও খাই দিয়ে বোলে কনী।
ইচৰাম!
সেইটো বেয়া নহয় ন সেইটো ভালে একমাৰ কেঁচা কণী কেঁচা কণী কেঁচা কণী কোনটো খোৱা বেছি ভাল? নহয় নহয় বইল খোৱাটো ভাল কিন্তু যোনটো কেঁচা কণি প্ৰটিনটো বেছি থাকে আৰু সেইটো লকেল খাই বেছি ভাল। কেঁচা কণী, এই ব্ৰইলাৰৰ ব্ৰইলাৰৰ এই কণী খাই লাভ নাই।
অ অ মই কেঁচা কণীৰ খোৱা বুলি শুনা নাই কিন্তু কণীয়ে মাথাত মাৰি দিয়াতো দেখিছো আৰু।
উম সেইটো কণীটো মা মঠাত মাৰি দিলে কি হয় কোন এইটো মাথা মাৰি দিলে তোমাৰ ক চুলি কেইটা চিল্কি হৈ যায় সেইটো হোলিৰ দিনা কৰে।
অ অ হেনেকাই অ কিবা হেনেকা বৰদে চাৰদে কৰে।
উম বা কাৰোবাৰ জন্মদিন জন্মদিন হলেও কৰে। তোমাৰ কেতিয়াবা কণী কোণ কণী মাৰিছিল নেকি তোমাৰ তাত
নাই নাই মোৰ কোনো কণী নাই নাই কণী মাৰা নাই। আহ হয় নেকি? কেতিয়া মাৰিছিল?
ঘৰতে দিছিলো ঘৰৰ ভাত চাত ঘৰতে ভাত চাত খুৱাইছিলোঁ ঘৰত দালি ভাত বনাই মাংস বনাই আমাৰ ইলিচ মাছ আনে ইলিচ মাছ আমাৰ দেউতাৰা দুটা থা দুটাই ইলিছ মাছ লৈ আহে মাংস লৈ আহে তোমাৰ লোকেল মাংস লৈ আহে। লোকেল চিকেন লোকেল মুৰ্গী। তাৰপিছত আৰু বেলেগ সাঁচি লৈহে কিয় কে?
লোকেল মই মাংস নাখাওঁ লোকেল কণীও ভাল নাপাওঁ ব্ৰইলাৰ কণী ব্ৰইলাৰৰ কণীও ভাল নাপওঁ খালি ব- লাৰ মাংসটো খাই ভালে লাগে।
বইলাৰ মাংসটো ভাল লাগে। আহ, আচলতে ব্ৰইলাৰ মাংসটো বেছি ভাল লাগে কাৰণ আছে তাতে মাংস বেছি থাকে ন। লোকেলতকে কিন্তু ব্ৰইলাৰটো বেছি বেয়া। ব্ৰইলাৰটো সেইটোয়ে ব্ৰইলাৰটো বেয়া নিজৰ স্বাস্থ্যৰ কাৰণে বেয়া। কাৰণ ব্ৰইলাৰৰ বস্তু আজিকালি ব্ৰইলাটোক ব্ৰইলাৰ তোক জল্দি-জল্দি ডাঙৰ কৰিব সেতে কি কৰে ইঞ্জেকচন মাৰে ন বেজি মাৰে। সেইগিলা আমাৰ নিজৰ গে বেমাৰ কিন্তু আমি তথাপিও খাওঁ। যেকো উপায়ে নাই খাব তো লাগিব ন। এটা মাংস টেষ্ট কৰিবই লাগিব।
তাকে তাকে। অ, তুমি এনে বেছি কি খোৱা, ব্ৰইলাৰ খোৱা নে লোকেল খাই খোৱা?
মইতো ব্ৰইলাৰে ঘৰত বেছিভাগ ব্ৰইলাৰে চলি আছে লোকেল নাখায় আমাৰ লোকেলৰ দাম বেছি ন।
অ, অ লোকেলত চাগে হাৰ্ডি নাথাক- থাকে ন নে লোকেলৰ বেছি হাৰ্দি?
নহয়, লোকেল ত তোমাৰ হাৰ্দি বেছি থাকে মাংস কম থাকে।
অ, অ
আৰু খালে অলপমান টেষ্টটো কিবা বেলেগ টাইপ লাগে। এতিয়া তোমাৰ ধৰি লোৱা ব্ৰলাৰটো খালে এটা বেলেগ টেষ্ট আহে কিন্তু ল- কেল তো খালে বেছি বেগ বেলেগ টেষ্ট অলপ ইমান- ভাল নালাগে। অলপ অলপ ভাল লাগে আৰু। লেকিন ভাল হয় আৰু শৰীৰৰ কাৰণে ভাল উম খানাৰ ভিতৰতো মোৰ এইটোয়ে মোৰ ব্ৰইলাৰ খানাৰ বেছি ভাল লাগে। ব্ৰইনাৰ ব্ৰইলাৰ মাংস কিন্তু এনিটাইম খাব নোৱাৰিআৰু সেইটো।
কিন্তু মানে সেইটো বে বেলেগ ধৰণে বনালে ভাল লাগে আৰু এটাক এটা ৰেছিপিৰ দি বনালে ব'ৰ লাগি যায়।
বনালে বেলেগ তোমাৰ যদি বেলেগ টাইপ বেলেগ টাইপ যদি থিংকিং আছে দে আজি এনেকা টাইপ বনাম বা আজি হেৰি দি বনাম। বনাব পাৰা কিন্তু সেইটো কৰি চাব লাগিব ন। এবাৰ তুমি ধৰি লোৱা আজি তুমি ৰেচিপিটো চালা বেলেগৰ বেলেগ ক'ৰবাত চাই থকা কৰা চালা ৰেচিপিটো বেলেগক পৰা সুধিল হলে কিন্তু তুমি নবনালা। তুমি সেই আগৰ ৰেচিপি আগৰ ৰেচিপিটো ভাল লাগে চাগে নাথাকিব না। তুমি নতুন এটা নতুনতো ট্ৰাই কৰিবই লাগিব না। নতুন এটা শিকিব গলে সেইটো নাই সেইটো শিকিব লাগে। পিছে তুমি পিছে ঘৰত, ঘৰত আজি আজি খানা-চানা তুমি বনাইছা চাগে?
খানা আজি মই বনোৱা নাই। মই অলপ গাত- তটো ভাল নহয় ৰ'বা, অলপ জ্বৰ উঠি আছে। এনে বনাও। মই মানে মই বেছি বনাওঁ, মই বেছিকে বনাওঁ। মানে মংস চাং আনিলে ময়ে বনাও।
উম, ঠিকে আছে এনেকে বনাই থাকিবা। এনেকে অলপ শিকি থাকিব অলপ শিকিব লাগিব ন। অ, দিয়া এই আজি গাই এইখিনিয়ে পিছতকে বেলেগ বিষয়ে কথা পাতিম দিয়া।
অ, ঠিক আছে দিয়া অ দিয়া।
তাকে হে